হয় কি
ভাল তোমাৰ কি খবৰ?
আছো আৰু অ' তুমি যোৱাকালি যে পোচাকোৰ পিন্ধিছিলা মই তোমাক কালো ক'ম বুলি ভাবিছিলো মানে ত স সটো মানে তোমাৰ ওপৰত বহুত ভাল লাগিছিল অ' তুমি সেইটো কৰ' পৰা কিনিছিলা?
থেংক ইউ হা এইটো মই সেয়া এ ফেশ্বন চিটিৰ পৰা কিনিছিলো।
অ' হয় নেকি। বৰ ধুনীয়া দেখি কাপোৰযোৰ আৰু তোমাৰ ওপৰত মিলিছেও মানে।
হয় নেকি ধন্যবাদ দেই।
এনেই তুমি ফেশ্বন কৰি বহুত ভাল পোৱা ন'?
অ' মই ভাল পাওঁ ফেশ্বন কৰি আহ। বেছিভাগ মই সাধাৰণ আৰু আৰামদায়ক ফেশ্বন কাপোৰ পিন্ধি বেছি ভাল পাওঁ।
অ'। আৰু ময়ো মানে তেনেকেই আৰু মই ফেশ্বন মানে মোৰ মানে হেৰি পৰিস্থিতিৰ ওপৰত মানে নিৰ্ভৰ কৰে মানে কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে বা ধৰা বিহু হলে মই বেলেগ এযোৰ পোচাক পিন্ধিম বা সৰস্বতী পওজাত বেলেগ ধৰা বিয়া এখনত গলে বেলেগ ধৰা স্কুলত কিবা ফাংচন হলে বা অফিচৰ কিবা তেনেকুৱা ধৰণৰ যদি ফাংচন হয় তেতিয়া ধৰা বেলেগয পোচাক পিন্ধিম মোৰ মানে ফেশ্বনৰ যিটো আইডিয়া বা যিটো মানে হেৰি হয়। সেইটো মানে সলনি হৈ থাকে পৰিস্থিতিৰ ওপৰত মানে নিৰ্ভৰ কৰি তেনেকে মানে মদতো চেঞ্জ সলনি হৈ থাকে আৰু।
হয় কিন্তু ফেশ্বন মানে কেৱল দামী কাপোৰ পিন্ধা নহয়। নিজৰ ফেশ্বনৰ ওপৰত কথা নিজৰ ব্য়ক্তিত্ব আহ প্ৰকাশ কৰা
উম, উম। সেইটো সেইটো বাৰু ঠিকেই কৈছা ফেশ্বন মানে কেৱল দামী কাপোৰে নহয়। আমাৰ নিজৰ আত্মবিশ্বাসো লাগিব যে আমি যিযোৰ কোৰ পিন্ধিছো সেই কাপোৰযোৰ আম আমি আমাৰ কাৰণে ধৰা আৰামদায়ক হয় নে নহয় বা আমি নিজক যদি আইনত চাইছো তেতিয়া ভাল দেখিছে নে নাই আমিও শ টো জানিব লাগিব। আমাৰ আত্মবিশ্বাস প্লাছ আৰামদায়ক। এই বস্তুখিনি গোটেইখিনি খাপ খাই যেতিয়া বস্তু এটাৰ লগত, তেতিয়াহে মানে প্ৰকৃত ফেশ্বন বুলি ক'ব পাৰি।
হয়, আৰু সেইটো তুমি দেখোন ক'লা যে এ মানে যোনটো অকেচনত যেনেকুৱা ফেশ্বন কাপোৰ পিন্ধি মানে পিন্ধিব লাগে সেনেকুৱা পিন্ধি মানে ভাল লাগে আৰু।
উম উম। মানে মানে ফেশ্বন মানে মানে তুমি কি বুলি ভাবা এনে তোমাৰ ফালৰ পৰা?
আহ মই ভাবো যে অ', ফেশ্বন হৈছে এ এনে ব্যক্তি যিয়ে নিজৰ ষ্টাইল ব্যক্তিত্বৰ বাবে বহু লোকক অনুপ্ৰাণিত কৰে।
অ', অ'। অ', ঠিক ঠিকেই কৈছা। আৰু ময়ো তেনেকে ভাবো। মই ভাবো ফেশ্বনটোৱে মানে নি ব্যক্তি এজনৰ ব্যক্তিত্ব প্ৰকাশ কৰাৰ এটা উপ উপাইহে মাথোন। আৰু আমি যেনেকে ধৰা আমাৰ কিমানখিনিনো আত্মবিশ্বাস আছে আমি যিটো পোচাক ধৰা পৰিধান কৰিছো। আমি কেনেকে নিজকে প্ৰেজেন্ট কৰিছো। ধৰা ইভেন্ট এটালৈ গ'লো বা উৎসৱ-পাৰ্বনত গ'লো বা সেই তেনেকুৱা অহ, সেই উৎসৱটোৰ লগত খাপ খোৱাকে বা মিলি যোৱাকে যদি আমি অহ, কাপোৰযোৰ পিন্ধো তেতিয়াতো আমাৰ নিজৰো ভাল লাগে। বা সেই ফেশ্বনখিনিৰ যিটো চেঞ্জ সেইটোতো অ', মানুহে গম পাব যে আমি জানো বা আমাৰ তেতিয়া আত্মবিশ্বাস সেইটো মানে বহুত বেছি ছি বাঢ়ি যায় ফেশ্বন এটাৰ জৰি়য়তে।
বৰ ভাল কথা। ফেশ্বন অহ ফেশ্বন অ', এজন ব্যক্তিৰ ৰুচি। মনোভাৱ আৰু আত্মবিশ্বাস প্ৰতিফলিত কৰে।
উম, এইটো এইটো তুমি ঠিকেই কৈছা। অহ, পে ফে ফেশ্বনেটো ব্যক্তি এজনৰ আত্মবিশ্বাসটো মানে দেখুৱাই দিয়ে যে মানুহজনে কেনেকে নিজকে প্ৰেজেন্ট কৰিছে। অ', অলৰেডি মই তোমাক ক'লোয়ে। এনে ফেশ্বনৰ ক্ষেত্ৰত মানে তুমি কি কি গুৰুত্বপূৰ্ণ বুলি ভাবা? কি কি মানে ফেক্টৰ মানে গুৰুত্বপূৰ্ণ বা বেছি ইম্পৰ্টেন্ট হয়?
অহ, মোৰ মতে অহ, নিজৰ তাতে ভাল ভাল লাগিব লাগিব। অহ। আৰু অ', নিজৰ ধৰা এ ফেশ্বন নিজৰ ফেশ্বন অহ নিজৰ ফেশ্বন যাতে বেলেগৰ তাতেও ভাল লাগে।
হম হম।
সেনেকুৱা আৰু। অহ ফে সামাজিক মাধ্যমত অহ আজিকালি সামাজিক মাধ্যমৰ ফেশ্বনৰ ওপৰত কিমান প্ৰভাৱ পৰি আছে? তুমি জা জানানে?
অহ, সামাজিক মাধ্যমে ফেশ্বনৰ ওপৰত যথেষ্টখিনি প্ৰভাৱ পেলায়। অ'। অ', ক'ব পাৰিলে যেনেকে ধৰা নতুন এটা ধৰা ডিজাইন ওলালে তো সেই ডিজাইনটো যদি সামাজিক মাধ্যমত অহ, প্ৰকাশ কৰা হয় মানুহে যথেষ্ট খিনি ফেশ্বনটোৰ বিষয়ে গম পোৱা যায় এই বস্তুটো নতুনকে ওলাইছে। বা এই বস্তুটো। এই অ মানুহজনে পিন্ধিছে তেওঁক ভাল লাগিছে তেওঁৰ ব্যক্তি টো প্ৰকাশ পাইছে বা কোনোবা এজন ধৰা এনেকুৱা জনজাত ব্যক্তিয়ে। যদি। আহ সেই ফেশ্বনটোৰ বা সেই ডিজাইনটোৰ কাপোৰ এযোৰ পিন্ধে। তেতিয়াহ'লে বহুত। মানুহে যিবোৰ বহুতো মানে সেই ফেশ্বনটো ফলোঁ। কৰিবলৈ ধৰে বা সেই ফেশ্বনটোৰ সেই কাপ পোৰযোৰ তেওঁলোকে মানে নিজকে। নিজৰ লগত কৰি ল'ব বিচাৰে সেইটো মানে। বহুত এটা প্ৰভাৱ পেলাই ছচিয়েল মিডিয়া বা ইন্টাৰনেটে। আৰু মই ভাবো যে ফেশ্বনৰ ক্ষেত্ৰত আটাইতকৈ। গুৰুত্বপূৰ্ণ যিটো। হয় সেইটো হৈছে তোমাৰ আৰাম মানে। অ কাপোৰযোৰ পিন্ধি আমাৰ আৰামটো লাগিবই লাগিব নহ তাৰ পিছত তোমাৰ। ত্মবিশ্বাস যে আমাৰ কিমান খিনি বিশ্বাস আছে বা কিমান খিনি। আমি নিজকে বিশ্বাস কৰোঁ এই কাপোৰযোৰৰ লগত কিমান। খিনি মানে আমাৰ হেৰি আছে। আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা যিটো আটাইতকৈ। মানে গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি অ।
কিন্তু আৰু এটা গুৰুত্বপূৰ্ণ আছে যে আমি। কম, কম দামতো কাপোৰৰ ফেশ্বন এটা দেখাব পাৰোঁ। অ আমি এ-এনে নহয় যে আন এজনে পিন্ধিছে বহুত। দামী কাপোৰ কিন্তু আমাৰ পৰিস্থিত সেনেকুৱা নহয় যে আমি সেইটো দামী কাপোৰ পিন্ধিব পাৰোঁ আমি কম দামতো। সেই ফেশ্বনটো নিজে ফ'ল' কৰিব পাৰোঁ।
অ, অ। অ এইটো বহুত ডাঙৰ কথা কৈ দিলা তুমি অ দামটোৰ ওপৰত। এতিয়া চোৱা প্ৰত্যেক মানুহৰ যিটো। অ উপাৰ্জনৰ মানে প্ৰত্যেক মানুহৰ বৰ্গ কেইটা। একে নহয় ধৰা কিছুমান অলপমান ধনী কিছুমান অলপমান ধৰা মই বৃত্ত নিম্নবৃত্ত এনেকুৱা ধৰণৰ মানুহ আছে। কিন্তু ফেশ্বনটো এনেকুৱা এটা বস্তু যিটো সকলোৱে মানে। তোমাৰ ফ'ল' কৰিব পাৰে বা। কৰিব পাৰে ফেশ্বনটোৱে ফেশ্বনটোক নিজৰ বুলি কৰি ল'ব পাৰে। সেইটো মানুহৰ বক্তিত্বৰ ওপৰত নিৰ্ভৰ কৰিব যে তেওঁ কম দামতো। উম কেনেকে মানে কেনে ধৰণৰ ফেশ্বন কৰিছে আৰু। ত' ফেশ্বনটো অ পইচাৰ ওপৰত অ মানে নিৰ্ভৰ নকৰে। মানুহৰ বক্তিত্ব মানুহৰ। মানে আহ কিমানখিনি নিজৰ ওপৰত আত্মবিশ্বাস আছে। সেই বস্তুটোক মানে ফেশ্বনে মানে ৰিপ্ৰেজেন্ট কৰে বুলি ভাবো মানে। বা প্ৰকাশ কৰি পেলাই বুলি ভাবো আৰু আ।
হয় কিছুমানে, কিছুমানে আহ ফেশ্বনৰ প্ৰতি বহুত অহ। অন্ধভাৱে অনুসৰণ কৰে কিন্তু সেনে হোৱা উচিত নহয় নিজৰ। পৰিস্থিতি। আহ নিজৰ চাই কেনে নিজৰ ফেশ্বনটো নিজৰ তাতে ৰাখিব লাগে।
উম উম। ঠিকেই কৈছা বাৰু। এনে এনে তোমাৰ ফেশ্বন আইকন কোন হয়।
মোৰ ফেশ্বন আইকন ঐশ্বৰিয়া ৰায় হয় আৰু তোমাৰ?
অ', বঢ়িয়া আহ মোৰ দীপিকা পাদুকন হয়।
ৱাও ভাল লাগে মোৰ তাতেও অ,
উম, তেওঁ মান তেওঁৰ মানে কথাবোৰ মোৰ ভাল লাগে প্লাছ তেওঁ যিটো মানে পৰিধান কৰে পোচাক এযোৰ পৰিধান কৰে তাতে তেওঁৰ ব্যক্তিটো মানে একেবাৰে দেখাই দিহে আৰু তেওঁৰ নিজৰ এটা ষ্টাইল আছে তেওঁৰ তেনেকুৱা ধৰণৰ মানুহ যিয়ে যি কোনো পোচাক পিন্ধিলেই তেওঁক ভাল লাগে, তেওঁৰ এটা নিজৰ ইউনিক ষ্টাইল আছে। আৰু আৰু তেওঁ বহুতো লোকক মানে অনুপ্ৰণিত কৰিছে বুলি ভাবো। তেওঁ ইণ্টাৰনেশ্যনেল লেভেলতো গৈছে। হয়তো ফেশ্বনৰ কাৰণেই হওক বা নিজৰ বক্তিত্বৰ কাৰণেই হওক বা তেওঁৰ যিখিনি মানে নিজৰ ওপৰত আত্মবিশ্বাস আছে, বা যিখিনি তেওঁৰ জ্ঞান আছে বস্তু প্ৰতি ত' সেই গোটেইখিনি বস্তুয়ে তেওঁক মানে আকৰ্ষণ কৰে মানুহ প্ৰতি, এতিয়া আমি সাধাৰণ মানুহবোৰে তেওঁক আ, ফল' কৰিছো বা তেওঁৰ পৰা বহুতো কথা শিক শিকিবলগীয়া আছে অকল ফেশ্বনৰ ক্ষেত্ৰতে নহয় তেওঁ মানে কেনেকে ধৰণৰ কথা কব পাৰে
হয়, হয়, আৰু মেইন কথা তেওঁৰ আত্ম বিশ্বাসটো আমি মানে আ, চাব লাগিব তেওঁৰ আত্মবিশ্বাসটো প্ৰভাৱিত ত' হয় কেনে অ, হেৰি কৰে আৰু তো
তাকেই তাকেই মই সেইটোৱে কৈ আছিলোঁ যে তেওঁৰ আত্মবিশ্বাস বহুত খিনি মানে বহুত খিনি পৰিমাণে, মোৰ ভাল লাগে অ', আৰু এটা কথা কথা সুধিব আছিলে তোমাক যে আজিকালি যিহেতু বহুতো বস্তু ন নতুন নতুন ট্ৰেন ওলাইছে ধৰা নতুন নতুন পোচাক পৰিধান অ', কৰে মানুহবোৰে ত' তুমি সেইবোৰ মানে কিমান খিনি মানে ফল' কৰা বা তুমি সেইখিনি কিমান খিনি মানে পিন্ধা আৰু তেনেকুৱা ধৰণৰ কাপোৰ সেইটো মানে সুধিব আছিলে।
মই অন, অনলাইনৰ মানে ছ'চিয়েল মিডিয়াৰ ফল' কৰো কিন্তু নিজৰ যোনটো ফেশ্বন মই নিজে যোনটো নিজৰ অ, নিজক যোনটো ভাল লাগে
আ, সেই সেনেকুৱা ধৰণৰ ফেশ্বন মই ফ'ল' কৰো ছ'চিয়েল মিডিয়া যিহেতু চালেও আ, চবকে চব ফেশ্বন ভাল নালাগে সেনেকুৱা টাইপৰ আৰু
ফেশ্বনত আ, ফেশ্বনত নিজৰ যোনটো ভাল লাগে যাৰ নিজৰ আ, ব্যয়ক্তিগত মানে সেনেকুৱা মই ইমান আ, আ ইণ্টাৰনেট মানে মই ফ'ল' নকৰো, মই নিজৰ ফেশ্বনটো বেছি অ, ফল' কৰো আ,
উম, উম, মই কৈছো যে আজিকালি আ, যুগত যিটো যে নতুনকে জেন জি বোলা বস্তুটো আহি পৰিছে মানে আমিটো ধৰা জেন জিয়ে হয়, জেন জিৰ কাৰণে যিখিনি ধৰা বেগিৰ জিন্স, ঢিলা ঢিলা কাপোৰবোৰ যে ওলাইছে ত' তেনেকুৱা কাপোৰ বোৰ ভাল পোৱা নে আগৰ মানে ট্ৰেডিচনেল ধৰা চুইজাৰ বা শাৰী বা তেনেকুৱা ধৰণৰ কাপোৰবোৰ পিন্ধি বেছি ভাল পোৱা তুমি।
মই বেছিভাগ সময় আহ মই এ জিনন্স টি চাৰ্ট এইবিলাক কমেই পিন্ধো আহ মই অলপ উ আগৰ ধৰণৰ কাপোৰ গিলাই পিন্ধো যেনেকুৱা ক অ', কটনৰ কুৰ্তা ছেট আৰু আহ কটনৰ ফ্ৰক ফ্ৰক বিলাক যে ওলাইছে নতুনকে এ সেইবিলাক আৰু
এনেই তুমি কেনেকা ধৰণৰ কাপোৰ পচন্দ কৰা ফেশ্বন কাপোৰ
মই মানে দুয়োটাই ভাল পাওঁ পৰম্পৰাগত যিবোৰ কাপোৰ ধৰা চুইজাৰ হওঁক বা এনেকুৱা ঘৰত থাকিলেতো মই চুইজাৰে পিন্ধো বা তেনেকুৱা ধৰণৰ কাপোৰে পিন্ধো কিন্তু ধৰা কেতিয়াবা ওলাই গলো তেতিয়া আকৌ মই যেনজিৰ যিটো নতুন ষ্টাইল ওলাইছে বেকি জিন্স টি চাৰ্ট বোৰো বহুত ডাঙৰ ডাঙৰ পিন্ধে ন নিজৰ চাইজতকে এক্সেল ডাঙৰ ত' তেনেকুৱা ধৰণৰ যিটো এতিয়া ফেশ্বন ওলাইছে নতুনকে সেইটো মানে মই বহুত পৰিমণে ভাল পাইছোঁ মানে আৰামদায়কো হয় বস্তুতটো আৰু ষ্টাইলিছো হয়। অ', অ', দিয়া ভাল লাগিল তোমাৰ লগত ফেশ্বনৰ কথা পাতি।
হয়, মই বহুত শিকিব পাৰিলো তোমাৰ পৰা যিহেতু মই ফেশ্বনৰ বিষয়ে